নমস্কাৰ হেল্ল'। হয়। শুনা পাইছে? শুনা পাইছে?
হেল্ল'।
হয় হয় মই শুনি আছো আপুনি কওঁক। হেল্ল' আপোনাৰ নেটৰ্কটোও ভাল নহয় চাগে? শুনিছে হেল্ল' হেল্ল' হেল্ল' আপোনাৰ মাতটো একদম অহা নাই। হয় হয় শুনিছো হেল্ল' কওঁক এতিয়া আহিছে হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
কি কৰিছে আপুনি?
মই আছো এনে। আপোনাৰ কওঁক,
আছোঁ আৰু এনেকে গৰমত বহি।
হয় হয় বহুত গৰম পৰিছে আজি।
বহুত বহুত ৰং দিছে একদম সহ্য কৰিব পৰা নাই আৰু।
হয় এইটো কিহৰ প্ৰব্লেম বা দি আছে আমাৰ দুটাৰ মাজত,
অকণমান নেটৱৰ্কৰ ইছু চাগে দেই।
হয় হয় একো নাই আমাৰ এইবোৰে ক কৰিব নোৱাৰে কথা বতাৰ পৰা ৰখাব নোৱাৰে।
নোৱাৰে নোৱাৰে। আপুনি ভাত পানী খালে?
হয় হয় খাই উঠিলো।
হয় মই খুৱাই নাই ৰব গৰমত খাব মোৰ গৰমত খাবলৈ ইচ্ছা যোৱা নাই।
হয় মই পন্তা ভাতে মাৰি দিলো।
হয় হয় হয় হয় হয় প‌ইতাভাত হয় মই খোৱাই নাই ৰ'ব মই খোৱাই নাই ৰ'ব।
কি বনাইছে সেইটোতো জানে
নাই তেনেকে মইহে বনাম আপোনাৰ চিকেন বনাম বুলি ভাবিছো আৰু ভাত খাবলৈ ইচ্ছা যোৱা নাই আৰু চিকেন অকণমান বনাই লওঁ ফ্ৰাই কৰি লওঁ বাছ সেয়াই খাম আৰু
হয় মুৰ্গী মাংস ব্ৰইলাৰৰ মাংস নে লোকেল মুৰ্গী?
লোকেল মুৰ্গী নহয় ব্ৰইলাৰৰ।
হয় বেছি নাখাব এইটো মানে কি আৰু ভাল নহয় স্বাস্থ্যৰ কাৰণে।
নেখাওঁ নেখাওঁ এতিয়াও আপোনাৰ প্ৰটিন টো লাগিব ন, প্ৰটিনটো ক'ৰ পৰা ল'ম নহলে
সেইটো হয় সেইটো হয় প্ৰটিনৰ কাৰণে যথেষ্ট দৰকাৰ।
দৰকাৰ প্ৰটিনটো লাগিবই ন।
হয়
নহ'লে মোৰ মাচেল বিল্ড মাংস ণ্ডৰা গঠন কৰিব পৰা হ'ব, আপোনাৰ ফেট জমা হ'ব মোৰ।
হয় হয় এতিয়া উম মোৰ এতিয়া কব গলে স্বাস্থ্যটো নাভাবে মই যিমান খালেও। তাৰ উপায়তটো কি আছে?
উপায় আপুনি টাইমে টাইমে খাব লাগিব। টাইম কেইটা আপোনাৰ ঠিক কৰিব লাগিব। ক সোনকালে উঠিব লাগিব সোনকালে। শুৱ লাগিব অলপ বেছি বেছি খাব।
মইতো পুৰা খাওঁ চব কৰো কিন্তু উন্নতি হোৱা নাই। বা মই উন্নতি দেখা নাই।
এ চব আগবাঢ়ি যাব চব ভাল হৈ যাব
হয় হয়
অ আপুনি আজিকালি খেলিব যায় নে নাযায়
নাই নাই নাই সেইটো বন্ধ হৈ গৈছে এতিয়া মই এতিয়া বৰ্তমান উম ভাৰতত থাকিলে আপুনি খেলাৰে খাব নোৱাৰে
উম ঠিক কথা কৈছে
আপোনাক হেৰি লাগিব জ্ঞান লাগিব ব নহলে আপুনি কিবা স্কিল লাগিব আৰু ন
হয় হয় স্কিলটো স্কিলটো একদম হয় আৰু আমাৰ অসমৰ নিচিনা এটা জেগাত আগবঢ়াতটো বহুত টান কথা
হয় হয় চৰকাৰে কৰি আছে কাম
কৰি আছে কিন্তু মাজৰ মাজ মানুহৰ মাজৰ মানুহকেইটা ভাল নহয় ন
হয় হয় ইহঁতক এতিয়া ক'ব গ'লে নতুনকৈ নিয়ম কানুন আনিব লগা হৈ গৈছে
আনিব লগা হৈছে আনিব লগা হৈছে হয় হয় হয় হয় একদম শেষ কৰিব লৈছে
হয় এতিয়া চাওক আপুনি আমাৰ ভাৰতবৰ্ষৰ হেৰি কিমান পপুলেশ্যন জনসংখ্যা কিমান
আপোনাৰ লাষ্ট চাওঁতে ওৱান পইণ্ট ফ'ৰ বিলিয়ন
আপুনি ধৰি লওক ওৱান বিলিয়নে ধৰি লওঁক হয় ওৱান বিলিয়ন মানে আপুনি ধৰি লক এশ কোটিয়ে ধৰি লওক আমি কমটোৱাই ধৰি এশ কোটিত ধৰিলো এশ কোটিৰ পৰা আমি এঘাৰটা প্লেয়াৰ ওলাব পৰা নাই ফুটবল খেলিব
হয় তাকো এশ এশ কোটি নে এশ চল্লিশ কোটি
এশ চল্লিশ কোটি আৰু আপুনি ক্ৰয়েছিয়াৰ নাম শুনিছে ক্ৰয় আৰু আপুনি হেৰি কিমান গম পাই
কিমান
কম
আপুনি সেয়া বাদ দিয়ক না আপুনি সেয়া বাদ দিয়ক আপুনি সেইদিনা আৰ্জেণ্টিনাৰ যে মেচ হ'ল কেপেভাৰডে সিহঁতৰ জনসংখ্যা যোৱাকালি ত সিহঁতৰ জনসংখ্যা পাঁচ লাখ অকল
হয় হয় সিহঁতেত কব গ'লে সাগৰৰ মাজত একো কানেকন বাহিৰা দেশৰ লগত একো কানেকশ্যন নাই মানে কি আৰু উন্নত দেশৰ লগৰ সিহঁতৰ কানেকচন নাই হেৰি থ্ৰুৰে এইটো কি বুলি কয় আপোনাৰ জল সল পথ হয় ন একো
হয় চলপথাৰ নাই জল বা আপোনাৰ এৰোপ্লেন দিয়াৰ
বায়ুবট হয় হয় বিমানৰে ঠিকে কি কৈছে
টপ ওৱান টিমক ইমান টাক্কাৰ বুজিছে
হয় হয় সিহঁতে তেওঁক ক'ব কি সিহঁতৰ গল কিপাৰ ক কথা দেখিছে কি ধুনীয়া গ'ল সাৰ চল্লিশ বছৰত সি যিটো খেলা দেখাইছে
আপুনি পাঁচ লাখ মানৰ পৰা এগাৰটা প্লেয়াৰ ওলাইছে এজন এজন মানুহেতো হয়
সিহঁতেটো আপোনাৰ ওলাইছে ওল ওলাইছে খেলাও দেখাইছে এনে যে আহিছে খেলিছে গুজি গৈছে এনেকুৱা নহয়
হয় স্পেইনৰ লগত ড্ৰ কৰিছে উৰগুৱেৰ লগত আপোনাৰ টু টু ড্ৰ চৌদি আৰবিয়াৰ লগত ড্ৰ
ড্ৰ নহয় সেইখন উইং জিকিছে এইখন হয় হয় এতিয়া কব গ'লে আপুনি চাওক যোনকেইটা নাম থকা দেশ আছে সিহঁতত চও সিহঁতে ভাল পাৰফৰৰ্মেন্ঞ্চ দি কাৰণে কৈছে
নিশ্চয় নিশ্চয় নিশ্চয় হয় তাই জাৰ্মানী ওলোৱাৰ কাৰণ আছে জাৰ্মানী আজিকালি এটা কথা কয় নহয় অজিল কাৰছ বুলি
হয় হয় উৰ্জিলয় অৰ্জিলয় সেইটো কথা মই নক অ উজিলৰ এতিয়া বয়স হৈ গৈছে সি যদি ব্ৰাজিলত থাকিলেও হয় জাৰ্মানীত থাকিলেও হয় সি খেলিব নোৱাৰিলে হয়
নোৱাৰে কথা কোৱা নাই অজিল ক তেওঁ যেতিয়া তেওঁ যেতিয়া জিকে তেখঁতক জাৰ্মান বুলি কয়
হয় হয় তেওঁ যেতিয়া চাইনাৰ নাই নাই নাই সেই তেওঁ চাইনাৰ মুছলিম মানুহৰ ওপৰত যেতিয়া অত্যাচাৰ হৈছিল তাৰ ওপৰত মাত মাতিছিল
হয় হয় হয় হয়
পিছৰ পৰা তেখেতক জাৰ্মানীৰ পৰা মানে কি আৰু
ইমিগ্ৰেণ্ট বুলি
এতিয়া জিঅ' পলিটিক্স আহি গ'ল আৰু আপুনি ইয়াতে এতিয়া তেওঁৰ তেওঁৰো ভুল হৈছে হয় তেওঁৰো ভুল হৈছে তেওঁ প্লেয়াৰ হিচাপত থাকিব লাগে জিঅ' পলিটিক্সত সোমাব নালাগিছিল
এতিয়াও পলে মানৱতাৰ খাতিৰত কৈছিল ন সেইখিনি কথা এ মানৱতাৰ খাতিৰটে ৰাখিব লাগিব অকল পইচাৰ পিছফালে দৌৰিলে নহ'ব
হয় এতিয়া কমিউনিষ্ট দেশৰ কথা কলে কি হ'ব এতিয়া বেলেগ যদি ডিপ্ল'মেটিক কানট্ৰি হ'ল কানেকন ভাল লাগে তেতিয়া বেলেগ কথা আছিল আমাৰ ভাৰতবৰ্ষৰ লগত যদি এনেকুৱা হলে তেতিয়া নিশ্চয় কিবা এটা সময়। সমাধান পোৱা গ'ল হয় কিন্তু এতিয়া চাইনাৰ লগত আৰু কি সমাধান পোৱা যাব।
হ তাকেই তাকেই।
হয়নে নহয়।
হয় হয় হয় একদম শুদ্ধ কথা কৈছে আপুনি।
হয়
আজি আপোনাৰ? আজি খেলা চাব লাগিব দেৰটা খ চাম বাকী চাৰে পাঁচ। চ সচ চাবই নাপাম আৰু। ইমান ইমান ৰাতিপুৱালৈ আৰু। কোন থাকিব কোন উঠিব আৰু এইখন চাই শুই যাম আৰু।
মইতো আপোনাৰ চাবই লাগিব?
আপুনি চাব হয় আপুনটো চাব লাগিব আপোনাৰ টিম যিহেতু।
হয় হয় মই এতিয়া আপোনাৰ। নাচলে এনে কেনেকে হ'ব চাৰি বছৰৰ মূৰত এটা উৎসৱ পাওঁ।
আজিকালি আৰু নৰ্মেল লীগ মেচো চোৱা নাযায়।
হয় হয় ন নাই মই তুমি আৰু। তুমি এটা বস্তু চাবা তুমি যদি। ক্লাব ফুটবলৰ নিচিনা গেম। ইণ্টাৰনেশ্যনেল যদি চাব খুজিছা। তেতিয়াহলে তুমি ইংলেণ্ড।
হয়
পিছত আপোনাৰ স্পেইনৰ অলপ অলপ আৰু গোতেই নহয়। কোনোবাতটো মুহুৰ্তত দেখায় আৰু। সিফালে আপ ন ফ্ৰানস।
অ
এই তিনিখন দেশৰ খেলা চাপ আপুনি গম পাব যে সেইকেইটা নে। টম নে এইকেইটা ক্লাব মেট চাই থকা যে লাগিব সিহঁতৰ। একদম মানে চিষ্টেমেটিক ফুটবল খেলে ইহতে। পিকনিকেল চিষ্টেমেটিক পজিশন বে।
হয়
এনেকুৱা ইতে হালাল ফুটবল নেখেলে।
হয় হয় হয়।
ফুটবল মানে জানে নেকি।
নাজানো কওকচোন।
মানে হ'ল যে আপুনি গ'ল নিদিয়ে বা আপুনি গ'ল। তাই দিব ইমান একে। টেকিক নেখে কিন্তু আপোনাৰ ডিফেন্স ৱৰ্ল্ড ক্লাছ ডিফেন্স। আপুনি গ'ল দিব লাগিলে দহখন গেমত ধৰ আপুনি এটা গ'ল দুটা গ'ল খায় সেনেকুৱা আৰু। এইটো কয় হালাল গেম ত গেমটো দি। এতিয়া আপোনাৰ উদাহৰণস্বৰূপে আৰচনএলৰ গেমটোক হালাল গেম বুলি কয়। মাইকেল অতাদা তে কতে হালাল গেম খালে হালাল। তেখেতৰ গেম তাৰ পিছত আপোনাৰ? এল গ দিম্ৰত।
হয়
কিমিনিয়।
হয় হয় তাই পাওঁ।
তেখেতো হালাল গেম খেলে।
দ এগ চিমিনা আগতে আৰ্জেণ্টিনাৰ খেলুৱৈ আ।
হয় হয় আজিৰ দিনত তেখেতে খেলুৱৈ নেচনেল আৰু তোমাৰ ক্লাবৰ নি একেলগতে ডিমাণ্ড দিয়ে টো। তেখেতৰ পোতাকেও দুটা তেখেতৰ লিগেচিটো পুৰা কৰি আছে।
হয় হয়।
বাপেক হ'ল ক্লাবৰ ম মেনেজাৰ আৰু পুতাক হ'ল ক্লাবৰ য় বাপেকে পুতাক কচিং মানে কি আৰু খেলাই আছে। আৰু নেচনেলাতো খেলি আছে তাৰ পুতাকে পুৰা বাপেকে যি খেল আছে সিও সেই বাপেকৰ ফুজ টেপতে যাই আছে
হয় হয়
ভাল লাগে এনেকুৱা বস্তু দেখা পালে কি কয় এমবাপ আপুনি কি বুলি ভাবে সেইটো কওকচোন লাষ্ট আপোনাৰ পৰা মই এইটো মুহৰ্তত লৈ লম হা আপুনি কি বুলি ভাবে এম বাপেই
এমবাপে আহ মই এমবাপে অম
হয় হয় মইতো সেইটো ভাবোৱে লগতে তেখেতক বৰ্তমান তেখেতৰ মীমটো গম পায়
কোনটো মিম
দিগটটাৰম এম বাপে মানে তেখেতক জাৰ জাৰ্মানীৰ জাৰ্মানী হিটলাৰ লৈ কম্পেয়াৰ কৰিছে তেখেতৰ কেৰেক্টাৰটোৰ লগত দেই মানে দিগ কেৰ চিপ কেৰেক্টাৰটোৰ লগত
হয় হয় বুজিছো
সেইবোৰ আমাৰ হালান ভাইকোৱা আমাৰ আপোনাৰ এটা যে মীন মোল যে ভ জুনিয়ৰ আৰু হলেণ্ডৰ এখন যে বহুত ইংলিছ কি বা আছিল নামটো মই পাহৰি গলো। বহুত ভাইৰেল চিন এটা আছিল আৰু ইংলিছ চিনেমাৰ হলিউডৰ। তাতে এয়ইৰ জৰিয়তে ইহত দু মুখ দুখনান লগাই দিছে মানে বঢ়িয়া মিলিছে এনেকুৱা আৰু টপ ক্লাছ মিম মই দেখাই নাই। হয় হয় এইটো মানে। স্কিন কালাৰ দি বঢ়িয়াকে মিলি যায়। অজিনেল ভিদিও টোত সিহঁতৰ মুখ দুখন এ আইৰ জৰিয়তে লগাই দিছে স্কিন কালৰ